অ শুনিছানে? অ এয়া বহি আছো তুমি?
মইয়ো এনে বহি আছো।
অ।
তা পা কৰিলো অঁ। ব বতৰ কেনেকুৱা হেই ফালে?
বতৰ ভালেই বাৰু এতিয়া, কিন্তু ৰাতিলে বৰষুণ অহাৰ সম্ভাৱনা আছে।
অ অ। তাৰ পিছত - এই জবাব ফুল অলপ মুৰত সানিছিলো।
অঁ।
মূৰটো ধুলো তোমাৰ ভালকে শুকোৱা নাই, এনেই ৰাস্তাত ঘূৰি ফুৰিছোঁ। শুকাব লাগে।
জবা ফুল টোতো বাৰু চুলিৰ কাৰণে বহুত ভাল।
উম ভাল, চুলি তোমাৰ চুলি যদি সৰে। তুমি যদি জবা ফুলটো মিক্সিত পিচি বা এল'ভেৰা তাত দি দিলা দি লৈ যদি তুমি সানা। বহুত মানে চুলিটো কমকে সৰিব চুলিখিনি পুৰা ভাল হ'ব।
হয় হয়, জবা ফুলৰ পাতত থকা পুষ্টিয়ে মানে চুলি সদ চুলি সৰা ৰোধ কৰে। উম, চুলি কলা আৰু ভাল হয় তোমাৰ জবা ফুলটো লগালে।
হয়, তাৰপা তোমাৰ যে কিছুমানৰ চুলি বৃদ্ধি হয় অ', চুলি চুলি যে কম বয়সত পকে।
হয়।
অ', সেই পকা চুলি মানে প্ৰাকৃতিক ভাৱে মানে ক'লা বা উজ্জ্বল কৰে।
উজ্জ্বল কৰে হয় অ'। অ', পাচপা-ছপাহপান ফুল মানে তুমি অলপ এ নাৰিকল তেলো দিব পাৰি দেই। নাৰিকল তেলত তোমাৰ তেলো এনেকে মই বনাই সনা দেখি কিছুমানে নাৰিকল তেলত এনেকে তোমাৰ জবাফুলৰ পাত তাৰপিছত বা জবা ফুল বা সেনেকে দি পেলাই অকমান উতলাই দি পেলাই ঠাণ্ডা হৈ যোৱাৰ পিছত তাৰ পৰা যিখিনি মানে ৰস ওলাই পেলাই তেলৰ নিচিনা হৈ যায় ন? নাৰিকল তেলৰ লগত সংমিশ্ৰণ হৈ যায়। সেইটো সেই বটলত ভৰাই পেলাই তুমি তেল হিচাপে ব্যৱহাৰ কৰিব পাৰা।
পাৰি অ', তোমাৰ এ চুলি বৃদ্ধিও কৰে বা চুলিটো পুৰা ঘন কৰিব। সৰিলে মানে গজি আহে আকৌ। উম, নতুন চুলি মানে গজাত সহায় কৰে, আকৌ চুলি দীঘল হোৱাতো সহায় কৰে।
এ, এন্টি-অক্সিডেন্ট থাকে মানে তাত। দাগ আৰু সেই ৰেচ কমাই, ছালৰ উজ্জ্বলতাটো টান কৰি ৰাখে।
উম, ধৰি লোৱা আমি এই দোকানত পোৱা যে কণ্ডিচনাৰ বিলাক
হয়, অঁ, কণ্ডিচনাৰ নিচিনা হয়।
কণ্ডিচনাৰবিলাক ব্যৱহাৰ কৰা-কৰাতকে মানে ধৰি লোৱা। এইটো প্ৰাকৃতিক ন? প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে আমি ইয়াক ব্যৱহাৰ কৰিব পাৰো মানে।
উম, আকৌ জবা ফুলৰ পৰা তোমাৰ এইবোৰ জ্বৰ-চৰ্দি যদি কাহ হয়, জ্বৰ-চৰ্দি কাহ যদি হয়, জবা ফুলৰ চাহ খালে মানে এই ডিঙিৰ যিটো বিষ হয়, সেই কাহটো কমাই মানে, শৰীৰটো গৰম কৰি ৰাখে।
উম, তোমাৰ হেৰি তাৰপৰা তোমাৰ জবা ফুল তোমাৰ স্কিনৰ কাৰণেও ভাল। এ-এণ্টিৰেগিং থাকে তাত।
উম, ফুলৰ এই চাহটোৱে মানে চাহ বনাই যদি ব্লাড প্ৰেছাৰ আৰু কলেষ্ট্ৰৰ মানে কমাই, কমা-কমাত মানে সহায় কৰে।
অ', আও উক্ত ৰক্তচাপ কাৰণেও ভাল।
ভাল, ভাল। অ'।
কলেষ্ট্ৰৰলো হ্ৰাস কৰে।
উম, মানে হজম আৰু মানে হজম প্ৰক্ৰিয়াৰ কাৰণেও ভাল, লিভাৰৰ কাৰণে ভাল। পেট ঠাণ্ডা কৰি ৰাখে তোমাৰ হজম শক্তি বঢ়ায়।
অ'। তাকে। জবা ফুলোতো ফুলটোতো উপকাৰী তোমাৰ পাতটোও বহুত উপকাৰী গুণ আছে আকৌ
উম আকৌ, তোমাৰ পিৰিয়ডছৰ কাৰণে মহিলাসকলৰ যি স্বাস্থ্য পিৰিয়ডছ অনিমিয়া পিৰিয়ডছ হয় ন? এই পিৰিয়ডছত জবা ফুল পাতৰ ৰস মানে উপকাৰী বুলি মানে শুনিছো আৰু উপকাৰী বুলি জবা ফুলৰ পাতৰ ৰসটো বহুত উপকাৰী স্বাস্থ্যৰ বাবে উম আৰু আ আৰু আৰু আটাইতকৈ বিষ আটাইতকৈ ভাল মানে কি তোমাৰ সেইটো উৎসৱ পাৰ্বনতো পূজাই পূজাই চুজাইতো তোমাৰ ব্যৱহাৰ কৰা হয় ন
হয়।
উম পূজাত ব্যৱহাৰ
হয় উম তোমাৰ
জবা ফুলৰ উপকাৰিতা বহুত আছে তোমাৰ। হয় হয়
এই উ ওজন ধৰি লোৱাে মেদ মেদবহুলোৱা মানুহ ধৰি লোৱা ব্যৱহাৰ কৰিব পাৰে
পাৰে হয়, অ' কাঁহত তোমাৰ কাঁহতো এই এই জবা ফুলৰ পাতটোৱে মানে
বহুত উপকাৰী সেইৰি তাকে তাৰ পৰা তোমাৰ এন টি ইউ আই প্ৰতিৰোধ কৰে মূট নলিত ধৰি লোৱা কিছুমানৰ সংক্ৰমণ হয় যে
উম
এণ্টি বেক বেক্টেৰিয়া বুলিয়ে নে কি বুলি কয় সেইটো তোমাৰ মূ ত নলীত সংক্ৰমণ হ'লে সেইটো প্ৰতিৰোধ কৰে জবাব ফুলে
জবা ফুলে প্ৰতিৰোধ কৰা হয় অ'
তাপা তোমাৰ আকৌ মেট মেট মানে বহুত চৰ্বি যে হয় চৰ্বি কমোৱাতো সহায় কৰে ওজন অতিমাত্ৰ আজন অ
হাৰ্টৰ কাৰণেইটো খুব ভাল আৰু তোমাৰ এ সেইটো কি কয় এনেও ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে কলেষ্ট্ৰৰো কমাই
হয়
আৰু চকু নিয়ন্ত্ৰিত হৈ থাকিলে এনেও ভাল তোমাৰ
উম, অ' উফি, উফি সমস্যা মূৰত যে বহুত উফি হয়, উফি কাৰণেও ভাল জলপ
অ উফি উফি কাৰণেও ভাল অ হয়
উম
এইটো পাতটো যে তুমি এনে কণ্ডিচন কণ্ডিশনাৰটো ব্যৱহাৰ কৰা তকে তুমি এই জবা ফুলৰ যে পাতটো যে
হয়
অ', সেই পাতটো যদি তুমি পানী পানী এখিনি দি পেলাই যদি তুমি এনেকে পাতটো খুব এনেকে হাতেৰে মোহাৰি থাকা তেতিয়া সেইখিনি তোমাৰ সেই কণ্ডিচনাৰ নিচিনাকে বিজল বিজলকে ওলাই যায় সেইখিনি তোমাৰ চুৰ্ণী চুৰ্ণি হওক বা কিবা এখনত চেকি পেলাই যদি তুমি সেই এইখিনি চুলিত মানে কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰা সেয়া বহুত উপ উপকাৰিতা পোৱা হয়।
উম
উম
ফুলটো দেখিও ভাল লাগে তোমাৰ এ কিছুমানেটো গোসানী ফুল বুলিও কয় এ পূজাত পূজা হওঁক বা মন্দিৰ হওঁক বা হনুমান মন্দিৰলে হওঁক এনে এইবিলাকখোন মানে ফুল তোমা দানো দিব পাৰি, পূজা অৰ্চনা ব্যৱহাৰ কৰা হয়। ফুলটো বহুত হেৰি গুণ আছে, উম
অ
উম
মানে অ তেওঁ ফুলটো ফুলপাহৰ কাম আছে যিটো পাতটো মানে একে সমানে কাম কৰে
অ তোমাৰ চুলি হৰা বন্ধ কৰিব আকৌ বৰ মানে অকালতে যে কিছুমানৰ বহুত চুলি কম বয়সতে পকি যায় সেই ফুলটো যেনি তুমি চুলি পক কা পৰা পকুতেনেই আৰম্ভ কৰা ফুলটো সানিবলে তেতিয়া বহুত উপকাৰ মানে বহুত ভাল ফল পোৱা যায়
হয় অ
অ
খুব ভাল ফল পোৱা যায়
অকে বহুত ভাল গুণ আছে দেই, মোৰ প্ৰায় ব্যৱহাৰ কৰোঁঙ আগতে এতিয়া মই টাইম নাপাওঁ যে
অ'
ইমান ব্যৱহাৰ কৰিবি এতিয়াহে বহুত দিন ব্যৱহাৰ কৰা নাই মানে
অ
তাৰপিছত
ব্যৱহাৰ কৰিলে ভাল পাবা
ভাল ভাল বহুত ভাল ফল পোৱা যায়
উম বিশেষকৈ চুলি সৰাটো যে বন্ধ কৰে সেইটোও বহুত মানে বেনিফিটছ এটা
আছে অ
অ চুলি সৰা, বন্ধ কৰা উজ্জ্বলতাটো বঢ়োৱা তোমাৰ বহুতে লগাই বহুতে ব্যৱহাৰ কৰে এইটো মোও কৰিছিলো বাৰু আগতে সেই তেল হিচাপে ব্যৱহাৰ কৰি পাইছোঁ বাঅ মই
অ অ
উম আমাৰ ঘৰত আছে বাৰু
অ আছে আমাৰ ঘটো মই লগাইচিলোঁ গছজোপা তোমাৰ মৰি গ'ল
হয়, হয়
অ আকৌ এতিয়া লগাব লাগিব অ অ
আকৌ তোমাৰ
তাকে আমি এই প্ৰাকৃতিক চেম্পু টেম্পু ব্যৱহাৰ কৰাতকে মানে এনেকুৱা অ', উ তোমাৰ দোকানত পোৱা বস্তু ব ব্যৱহাৰ চুলিত বা হওক বা ছালতেই হওক সেই ব্যৱহাৰ কৰিলে বহুত সুফল পোৱা যায়! উ, উ
উম
তাকে উম বাকী অ জেতুকাত টোও ভাল চুলিৰ কাৰণে
অ', মিক্স কৰি লগাব লাগে।
লাগে আৰু
উম। মিক্স কৰি পেলাই তোমাৰ লগালে ভাল হয়।
মিক্স কৰি জেতুকা এল'ভেৰা জবা ফুলৰ পাত এনেকে মিক্সাৰ গ্ৰাইণ্ডাৰত দি পেলাই তুমি চুলিত লগালে বহুত ফুল মানে বহুত ভাল আৰু
বেলেগকে তুমি কণ্ডিচনাৰ বা চেম্পু ইউজ নকৰিলেও হ'ব!
ব্যৱহাৰ কৰিব নালাগে হয় অ উম।
তোমাৰ স্কিনৰ কাৰণ স্কিনতো ৰ'দ লগাব পাৰি বোলে যৌবন ধৰিলে স্কিনটো বহুত ধুনীয়া উজ্জ্বল কৰি
উম।
মানে বয়সৰ চাপ পৰিলেওঁ ওলায়। স্কুলত লগালে ভাল।
উম।
কে
তুলিৰ উপশতো বেছিকে পোৱা যায়।
পাই পায় অ উম বাকী